হেল্ল।
কি কৰি আছে?
এইয়া আছো, কাম বন কৰি আজৰি হৈছো আৰু।
অহ ভালে আছে আও?
অহ অহ ভালে আছো দিয়া, অঁ অহ ইছ এই কাম-বন কৰি বোলো আজৰি হওঁ, পথাৰলৈ যাব লাগিব যে।
অ' অ' অ'
মই ধানৰ খেতি কৰিছোঁ
অ' তাতে ৰু-ৰুব লাগে। ৰোৱনী দামহে যিমান, এতিয়া ঘৰতে নকৰিলে হয়, কিমাননো হাজিৰা দিম আৰু হাজিৰা দামহে যিমান বাঢ়িছে। এতিয়া যদি খেতি-বাতি কৰি নিজেও যদি চলো তাৰপিছত বেলেগকো এতিয়া বিক্ৰী কৰিব পাৰা যায়, হয়? হাটত আমি এতিয়া হাজিৰা কৰা মানুহ, এই খেতি-বাতি কৰি, বিক্ৰী কৰিয়ে আমি খাব লাগিব। বে বেপাৰ-বাণিজ্য কৰিয়ে, উ, উ।
সেই খেতি কৰিবলৈ এতিয়া সেই বৰষুণটোও ভালকে দিয়া নাই, মাটিবিলাক সেই শুকাই গৈছ
অ' শুকাই গৈছে। বৰষুণ জেগাই জেগাই বৰষুণ পৰিছে। এতিয়া আমাৰ ইয়াতহে বৰষুণটো কম। ত' যেনিবা ৰাতি অলপ অলপ দিয়া হৈছে ৰাতিপুৱা ৰাতি গধূলাতে। এইখিনি পানী একো নহয়গৈ। সে তি কাৰণে। হয়, খেতি কাৰণে তে এতিয়া উ বৰষুণ ডাঠকে পৰিব লাগে, তেতিয়াহে ভাল খেতি কৰিব পাৰিম।
হয়।
এ এতিয়া মাহ চিজন বা উঠিল মাহ সৰিয়হৰ চিজন উঠি গৈছে। এতিয়া শাক-পাচলিৰ কাৰণেও লাগে পানী। দিব লাগিব হয়, পথাৰত এতিয়া ৰু-ৰু কৰি কৰাৰ লগে লগেটো পানী দিব লাগিব। এতিয়া পথাৰ হ'ল দূৰ, এতিয়া ঘপে পানী নি নি দিয়াও ইমান সম্ভৱ নহয়।
এতিয়া সে মেচিনেদি খেতি কৰিছে নে বৰষুণৰ পানীয়েদি?
এতিয়া বৰষুণৰ আশা কৰিব পৰা নাযায়। এতিয়া তাৰ মানে সেয়া মেচিনেদিয়ে পানী দিয়া হৈছে। আগতেতো মেচিন অও হেৰি বহাই পেলাই দিয়া যায়, হয়? হলদা বহাই পেলাই মেচিনেদি ডাঙৰ মেচিনেদি পানী দিয়া যায়। এতিয়া মানে মটৰ কাৰেণ্টৰ যুগ হৈছে, মটৰেদিয়ে পানী দিব লগা হৈছে। দে হে কাৰেণ্ট ডাল আকৌ লাই-লাইটৰ বিল পইচা শেষ হ'লে কাটাই যায়। আগতে ভা আছিল। তেতিয়া পইচা দুমাহলেকে নিদিলেওঁ সেই লাইনটো কাটা নাযায়। এটা তাৰ মানে হে দুদিনহে কাটাই যায়। উ নাই বোলো আ ধান, অ' ধান ৰোৱা কোৱা হ'ল। তাৰমানে হেৰি খেতি বড়ো খেত তি কৰাই গৈছিল। মেচিনৰ খেতি কৰা হ'ল আও মেচিনৰ খেতি কৰিলোঁ তাৰপিছত সেয়া কাটি কৰিলো, অলপ বেচিলোঁ। বেচি এতিয়া আকৌ এয়া এইটো চিজেন কৰিব ওলাইছোঁ।
হয়।
এইটো, এইটো চিজনত এতিয়া আকৌ ভাবিছিলোঁ পানী বৰষুণ আহিব, পানী আহিব। ধান খেতি কৰিম। এতিয়াতো পানী আহাই নাই। জেগা বেলেগৰ জেগাত হৈছে পানী। এতিয়া তাততো এনেকে অভয় নদীৰ পানী মানুহ থাকিব জেগা নোহোৱা হৈছে হয়। ঘৰ দুৱাৰ ভাঙি চিঙি গৈছে। সমতে গেলা জাবৰ জোঁথৰবিলাকো আহিছে পানী। এতিয়া আমাৰ ইয়াতে গাঁৱলীয়া জেগাতহে পানীটো অলপ কম এইটো চাইডে মৰিগাঁও চাইদে।
হয়
উম উম তাকে ভাবিছো এতিয়া যাওঁ পানী পানী দিওগৈ। পথাৰত বোকা দিবও হৈছে। আগতে এইটো হাল গৰু হালেদি হাল বোৱা যায় হয়। এতিয়াতো গৰু পোৱা নাযায় এতিয়া ট্ৰেক্টৰে হাল বোৱালি সেও
উম
উম ট্ৰেক্টতে হাল বোৱাব লাগিব।
আজিকালি সেই খেতি কৰিলেও সাৰ বিলাকো দিব লগা হয়ে। সেই উম্ যিমানে ঘাঁহ বন গজে ঘাঁহ বনৰ কাৰণে দিব লাগে নহলে পোক পতংগৰ কাৰণে দিব লাগে।
অঁ আজিকালি চব সাৰ সেৱা এতিয়া পোক পোক মাৰিব কাণে সে সাৰ ব্যৱহাৰ কৰিব লাগিব মেডিচিন হয় তাৰপিছত আকৌ বন মই মৰিব। কাণও মেডিচেন মাৰিব লাগিব। আকৌ ধানটো জোপ আ জোপোহা হ'ব কাৰণে উঠি আহিব। কাণেও খাহ মাৰিব লাগিব। তামানে খাৰ মেডিচিন নহলে একো কৰিবই নোৱাৰি।
হয়।
আগৰ দিনৰ মানুহে সা চা নিদিয়াকে খেতি কৰিছিল ধুনীয়াকে গোব খাৰ দিয়ে আ পচন খাৰ। আ মাটিও ভাল হৈ থাকে এতিয়াতো মাটি সবাতো বেয়াই হৈ গৈছে।
অঁ!
উফ খেতিবিলাক বাইমানে সাৰ আও। পতে চ সমস্ত খিনি চলি থাকে। সেইকাণে মানুহবিলাকৰ বেমাৰ আজাৰ বেছি হৈছে।
অঁ!
অঁ চব ক্ষেত্ৰতে যদি সাৰে দিয়া যায় বেমাৰ আজাতো হবই। উম সেইকাৰণে যিমান পাৰি সাৰ নিদিয়াকে আহ হেই গোব সাৰ দিয়ে তামানে। খেতি কৰিব লাগে আও।
আগ দিন মানুহ বিলাকেতো সেই মা আগৰ দিনৰ মানুহ বিলাকেতো সে মাটি খিনিত গোবৰ দিয়ে থৈ দিছে লে আজিকালি ধৰক গৰুক কমি গৈছে গোব চোব নিদিয়া হৈছে অঁ সেইকাণে মানুহ বিলাকে সাৰ দি দিও খেতি কৰা হৈছে নহ'লে ধানো নহয় বা শস্য যিকোনো শস্যই উৎপাদন নোহোৱাই হৈছে।
উম! উম!
উম!
এটা মাহ হওক বা সৰিহ হওক। মৰা পা যিকোনো হাৰিতে শস্যতে সাৰ দিবই লাগিব। সাৰটোৰ লাগিব, এতিয়া মাকৈ হয়, মাকৈ খেতিটো
অঁ।
তাতো এতিয়া পানী দিব লায়। গে মেচিনেদি। পানী দিলেহে মাকৈ খেতি হ'ব, নিকাব লাগিব।
হয়।
তাৰমানে খাৰ নিদিয়াকে তাৰমানে একো বস্তুৱে নহয়। উম',
এতিয়া ধানৰ বাহিৰেও আৰু কিবা খেতি কৰিছেনে?
অঁ', এ মৱাপাত খেতি কৰিছোঁ।
ধানতো লগাই আছোঁ। এতিয়া কঠীয়া তুলিব লাগে, কঠিয়া তুলিয়ে আছোঁ। লাহে, লাহে তাৰমানে মেচিন যুগ হৈ আহিছে আও তাৰমানে ত অঁ, ডাইৰেক্ট কঠীয়া পেলাই মেচিনত উঠাই দিলে, মেচিনে ৰুৱে হয়, ৰুৱনি কাম নাইকিয়া হৈছে। এ আজিকালি, এতিয়া আমাৰ গাঁৱত সানাই সেইটো টানত হয় বেলেগ চাইডে হৈছে। ওলাইছে আ নতুন বৈজ্ঞানীবিলাকে ওলাইছে নতুন নতুন মেচিন। সোয়াৰ যোগেদি এতিয়া ধান কাটাৰ মেচিন ওলাইছে। মানুহে কাচি কি বস্তু, মানে চিনি নোপোৱা হ'বগৈ লাহে লাহে প্ৰায় মানুহে হাতে, কাচিয়ে এতিয়া ধান কাটে, হয়। গৰুৱেদি মৰণা মাৰে।
হয়।
এদা গৰু, কি নাঙল কি, যুৱলি কি, অশোণি কি তাৰমানে এইবিলাক লাহে লাহে ম চেনী নপোৱা যা আজিকালি ল'ৰা-ছোৱালী বিলাক চিনি নাপাবযই কাৰণ সেইবিলাক ব্যবহা নহ অ ব্যৱহাৰ নোহোৱা হৈছে। এটা ধান কাটা লগে লগে লা লাগিবই। তাৰ পিছত আগৰ জাঠি, জঙলি, সবা লাগিব হয় নে?
হয়।
উশুনি লাগিব মঅণা মাৰিলে, আমি কম মঅণা মাৰিলোঁ গৰুৱে, আগতে ঘূৰাই -ঘূৰাই। এতিয়াতো না আ এতিয়াছ চিনিয়ে নাপায়, কেনেকেনো ঘুৱাই সেনেকে কব, কেনেকেনো মঅণা মাৰে। আউ ঔশুনি, কেনেকুৱা। তাৰমানে ল'ৰা-ছোৱালীবিলাকে মানে দেখা নোপোৱা হ'ল যে, চিনি নোপোৱা হ'ল, প সুধিলে।
এতিয়া যে মৰা পাটৰ খেতি কৰিছে যে, পানীতো নাই এতিয়া, পানী ন
পানী নাই। পানী, সেই তাকে ভাবিছোঁ, মৰাপাটতো কাটিব হ'ব এ। ওখ হৈছেই এতিয়া, সেয়া জাগ দিব লাগা হ'লে এতিয়া ডাঙৰ বিল লাগিব, নহ'লে ডাঙৰ পুখুৰী লাগিব। এতিয়া সেনেকুৱা জেগাতহে তেতাই মানে মৰাপাট জাগ দিব পাৰিব। আ', তাত গেলিব লাগিব ওপৰত এগ এয়া। কিবা ডাঠ বস্তু দিব লাগিব পেলাই। কলগছ হওক, মেটেকা। অ', হা মেট মেটেকা কলগছ দিয়ে তাৰমানে মৰাাপাটটো ডুব যাব লাগিব।
হয়।
সে ডুব গ'লেহে তাৰমানে সেইটো গেলিব, পচিব, তেতিয়া সেই মৰপাতটো বখলিয়াবৰ হ'ব, সেই বখলীয়া হ'লে তাৰপিছত ৰ'দত মেলি দিয়ে মৰপাতটো।
অ',
শুকালে, তেতিয়া সিহঁতৰ মানে, গৰু পঘাৰ কাৰণে লাগে নহয়।
হয়।
এতিয়াহে গৰু নাই কাৰণে প-মৰা পাতো নোহোৱাই হৈছে, জেগা জেগা। আগতেটো মৰাপাট বহুত হয়, হয় খেতি, এতিয়াতো মৰাপাতৰ খেতিও নো হোৱাই হৈছে।
হয়।
উম যেনে ৰছী, এতিয়া গৰুও নাইকিয়া হৈছে।
উম। মানুহ বিলাকেও ধৰ এতিয়া পানী দুনিও নোহোৱা হৈছে যে। আৰু কষ্ট বহুত হয় সেই হিচাপে ফল নাপায়, সেইকাৰণেও কিছুমানে নকৰা হৈছে।
কৰা হৈছে, হয় এইটো।
মট হেৰি মৰাপাট খেতি কৰিলে ধৰি এতিয়া পানী লাগে হয় নে? এতিয়াান বানপানী, পানীয়ে নোহোৱা হৈছে মানুহ বিলাকেও নকৰা হৈছে।
হয়, উম।
যদি ধৰ বানপানী হয় তেতিয়া সেই পানীত ধৰ হে কৰিব পাই যায় হয়।
উম-উম।
হয়, উম-উম, তাকে উম। সলনি হৈছে তাৰমানে, আগৰ পৰিৱেশ বিলাক বহুত ভাল আছিল, যুগ বিলাক।
হয়।
উম, এতিয়া মানে লাহে-লাহে চব বৈজ্ঞানিক যুগ হৈ আহিছে তাৰমানে। তৎক্ষণতে হয়, হয় যদিও তাৰমানে আগৰ সেইবিলাকৰ নিচিনা পৰিৱেশ নিচনা নহয়, আগৰ সেই বিলাক বহুত ভাল লাগে। অ', এতিয়া পথাৰত গ'লে গোটেই ৰোৱনী বিলাক একেলগে ধান ৰুৱে কোৰ মাৰে, অ', কিমান ভাল লাগে। এতিয়া বাকী, সেনেকে আৰু এতিয়া যাব লাগিব, কৰিব লাগিব, অ' আই। চব হাতে এৰি পৰে দিলেই নহ'ব, নিজে কষ্ট কৰিব লাগিব।
হয়।
কিমান এতিয়া হেদেক, এতিয়া নিজে, নিজে যেনে-তেনে সেনেকে কৰি চলি আছোঁ‌ আৰু। উম।
এতিয়া ধান ওখ হৈছে চাগে?
উম, ধান নাই লগাইছোঁ‌হে আও, পানী দিছোঁ‌, উম উম লগাইছোঁ‌, কঠিয়া খুলিছো।
অ'।
সেই সময়তো বোকা বহুত আহা হৈছে।
হয়।
তাতো এটা সাৰ দিব লাগা হৈছে। কঠিয়াটো, তেতিয়াহে ওখ হব তৎক্ষণাতে, উম। তাৰ মানে ভাদ মাহলৈকে ৰুই শেষ কৰিম বুলি ভাবিছোঁ‌ আৰু ধানটো।
হয়, এতিয়াতো বৰষুণৰ কাৰণে ৰৈ থাকিলেও নহ'ব।
অ', বৰষুণলে ল'লেও নহ'ব, তে মেচিনে পানী দি দিম আৰু।
হয়।
আগতে আকৌ বানপানী হয়, তাৰমানে এতিয়া মাথাউৰি বিলাক মাৰি দিছে যে। আমাৰ এইটো চাইদে, সেইটোৰ কাৰণে পানীটো ইমান নাহে গৈ।
জেগা জেগাই আকৌ কবাত পানীয়ে উভয় নদী ঘৰ-দুৱাৰ ভাঙি উতোৱা লৈ গৈছে। হয় কি হয় আৰু। বাৰু হ'ব দিয় অ অ হয়, বাৰু হ'ব দিয়া এতিয়া ন। ৰাখো, অ সময় পালে ফোন কৰিবা।
অ কৰিম দিয়ক আপুনিও কৰিব।
অ অ দিয়া।